উম।
হেল্ল'?
শুনিছা?
অ শুনিছো দিয়া।
অহ, কোৱা খবৰ - খাতি? মই আছো, মই আজি অলপ ফুৰিব আহিছো।
ফক
ফুৰিব মানে আহিলো এই কাম এটাত আহিছিলো, ফুৰিব বুলি নহয় আৰু গুৱাহাটীতে আছো বাৰু।
উম উম
তাকে চাওঁ, ক'ত ক'তাও যাব পাৰি?
ক'ত ক'তাও যাব পাৰি মানে ট্ৰেইনটো বহুত দীঘলীয়াকৈ বনাই আছে চাগে?
অ ভাবিছিলো শ্বিলঙৰ ফালে এপাক যাম বুলি পেলাই গৰমত।
অ শ্বিলঙৰ ফালে। উম কিন্তু শ্বিলঙৰ ফালেতো এতিয়া বহুত পাহাৰৰ সেইফালে লেণ্ড শ্লাইডিং হৈ আছে কেনে তেওঁ ইমান অশান্তিকে যাব যাম বুলি ভাবিছা?
অ তাক যদি প্ৰব্লেম হয় তেতিয়া আমি যাম আৰু যদি অসুবিধা হয় তেতিয়া যাব নোৱাৰিম আৰু।
অ। ঠিকে আছে ভাবি ভালকে চাই ল'বা ন ৱেদাৰতটো ইমান ভাল নহয় যিহেতু।
অ চাই লওঁ। তাকে তুমি কি কৰি আছিলা?
কেতিয়া পালাগৈ গুৱাহাটীৰ?
মই গুৱাহাটী পালোঁ। আজি আহিছোঁ বাৰু, সন্ধিয়া পালোঁহি।
উম উম। অ।
তুমি কি কৰি আছিলা? উম। আজি খেল আছে। চাব লাগিব। আজি আৰ্জেণ্টিনা আৰু ইংলেণ্ডৰ মাজত আছে।
অ, চোৱা তোমাৰ দিন আৰু লগৰ কেইটাও পাইছা আৰু।
হেহ হে নাই, তেনেকুৱা একো নাই। মানে আজি ভাবিলো চাওঁ বুলি পেলাই আৰু।
অ।
বহুত দিনৰ মূৰত একেলগে, এনেতো ঘৰত অকলে অকলে চাই থাকোঁ খেল।
অ অকলে অকলে চালেহি আমেজটো নাপা- পায়। উম হয় সেইটো বস্তু। আৰু লগে ভাগে থাকিলে মানে হেৰি, কি হয় বহুত কথা বতৰা পাতি থকা যায় ন! ইটোয়ে সিটোক কিবা এটা কব চবে হাঁহি ধেমালি কৰি কৰি, ত টোপনিটো নধয়ে পতক- অকলে চাই থাকিলে অকলেই উম, অকলে সেয়া চাই থাকা যে হেডফোন চেডফোন লগাই পেলাই, টোপনিয়ে আহি যায় অ ন অকলেনো কিমান বৰ লাগে হয়।
এতিয়া বজাৰ গলো। শাক পাচলি অলপ- এই বেঙেনা চেঙেনা বেঙেনাহে আহিছে বিলাহী চিলাহী আনিলো। উম মাংস লৈ আহিলো, গাহৰি- ৰি আৰু চিকেন লৈ আহিছো।
অ।
তাকে খাম আৰু, বনাই বনাব এতিয়া।
উম, কেনেকে বনাবা গ্ৰেভি বনাবা নে ড্ৰাই ফ্ৰাই বনাবা?
অ অ গ্ৰেভি হ'ব।
উম।
এটা চাগে ড্ৰাই ফ্ৰাই হ'ব আৰু এটা,
গাহৰিটো ড্ৰাই ফ্ৰাই বনোৱাই ভাল আৰু।
অ তাকেই।
সৰু সৰুকে কাটি পেলাই ধুনীয়াকে। অ উম।
উম। বাকী তোমালোকৰ?
বাকী আমাৰ মানে মই এতিয়া ভাত নাখাওঁ ৰাতি।
অ।
উম, মাহতে খালে যেনিবা দেই সোনকালে খাই উঠিলে।
অ, তুমি মানে এইকেইদিন ভাত নো নাখাওঁ বুলি ভাবিছা নেকি?
ভাবিছো ভাত নাখাওঁ বুলি এইকেইদিন। কি উন্নতি হয় ভাত- নাখায় পেলাই তাকে বোলো চাওঁ অকনমান।
তাকে চাওঁ, অ ঠিকে আছে এইটো ইণ্টাৰমিডিয়েট ফাষ্ট তিঙ- বুলি যিটো কয়, সেইটোত পৰিব আৰু। উম চাব তোমাৰ কিছুমান, সমস্যাও নোহোৱা হয় তেনেকে থাকে তেনেকুৱা কৰিলে
অঁ এনেইতো সদায় খুৱাই যায় ন ওম
তেনেকে কয় আৰু কিন্তু সেইবুলি বাহিৰা বস্তু খালেও আকৌ সেই কাম নিদিব সেই বস্তুটো।
তথাপিও বেছি মানুহে এনেকুৱা ফাষ্টিং বিলাক ৰাখিবও নালাগে কাৰণ যা মানে অকণমান পিচিৰটি প্ৰব্লেম চব্লেম আছে সিহঁতে এইটো বস্তু নকৰাই মানে ভাল বুলি কয় ড্ক্তৰে।
বেছি কৰিব নালাগে অকণমান সময়ৰ মূৰত কিবা এটা খাব লাগে। মানে এনেকুৱা অভাৰ বস্তু খাই দিব নালাগে।
উমঁ!
অলপ পাতল আহাৰ কিবা খাব লাগে।
অঁ! পাতলকে
উঁ যেনেকে তুমি ৰাতিপুৱা উঠি দৈ অকমান খাব পাৰিবা।
উমঁ! তুমি বলবমতো নোযোৱা ন।
ব'ল বম মই নাযাওঁ।
অঁ! এই লগৰজনী মোৰ লগৰ যে চোকু বুলি যে মাতো মই চেনীটো পোৱাই চাগে সিহঁত হেৰি যাব ব'ল বম যাব দেউবাৰে তেজপুৰ মহাভৈৰৱ মন্দিৰলৈ।
অঁ অঁ!
মোকো লগ ধৰিছিলে যাও বুলি ভাবিছিলো তুমি যাবা নেকি?
অঁ! মই মানে নোৱাৰিম কাৰণ মোৰ বহুত সমস্যা আছে এইকেইদিন।
উমঁ!
মানে বহুত কাম আছে
অঁ!
ত' মই চাগে ওচৰতে পিছত যাম আৰু এ সময় পালে।
উমঁ! উমঁ!
কিন্তু মোৰ তেনেকুৱা একো বৰ্তমান সময়ত একো আহ হেৰি নাই যোৱা।
এনে আগতে গৈ পাইছে ন নাই বলবমলৈ
গৈ পোৱা নাই মই তেনেকে গৈ পোৱা নাই মই মন্দিৰ যাওঁ শিৱ মন্দিৰ যাওঁ আমাৰ তই ৰজা গেতত
তুমি ল'ৰা মানুহতো হৈ পেললেও আজিলৈকে বলবম গৈ পোৱা নাই যে
অঁ! মোৰ মানে সেই বস্তুটো ইমান এটা মই বস্তুটো বুজি নাপাওঁ কাৰণ আমি হলো এইটো অসমত একচৱেলি কথাটো কবলৈ গ'লে এইটো কিছুমানে বেয়াও পাব পাৰে কিন্তু সেইটো এক্চৱেলি বাহিৰৰ পৰা এটা অহা এটা সংস্কৃতি।
উমঁ!
আহ কিছু সম্প্ৰদায়ৰ মানুহে সেই বস্তুটো কৰে। বা হেৰি কৰে সেইটো আনি আমাৰ অসমীয়া যুৱক যুৱতীসকলে সেইটো বস্তুটো লৈছে। অ কোনোবাই কৰিব বিচাৰিছে কৰক তাত আপত্তি নাই
উমঁ!
কিন্তু তেনেকুৱা এটা বস্তু যিটো আমাৰ আকৌ সংস্কৃতিটো অকণমান বেলেগ
অঁ!
আমি ভগৱান মানো তাতে আমাৰ আকৌ বিভিন্ন ধৰণৰ আছে তো আমাৰ কেৱল বঙালী বিহাৰী খিনিৰ সেই বস্তুটো তেওঁলোকে আনি দিছে বস্তুটো আমাৰ অসমত আনি দিছে।
উম।
অঁ আমাৰ আকৌ ইয়াত আমি সংস্কৃতিটো আমাৰ বহুত বেলেগতটো।
আৰু আমাৰ মানুহ বিলাকে মানে কি হল, বেলেগৰ বাহিৰৰ বস্তু বিলাক পটককে নিজৰ কৰি লয়।
পতককে লয় কিন্তু তেওঁলোকে আমাৰ বিহুতটো ল'ব পাৰিছে নে নাই? আমাৰ শংকৰদেৱক মাধৱদেৱক ল'ব পাৰিছে নে নাই?
অঁ।
আমাৰ নামঘৰটো ল'ব পাৰিছে নে নাই?
উম।
সেই বস্তুটো লাগে গতিকে আমি নিজৰ জেগাত থাকি ভগৱানক যিমান খিনি কৰিব পাৰে আমি সেইখিনি কৰো বাকী বাকী কিছু বস্তু আমি অকণমান চাই চিতি কৰাটো ভাল আৰু। মোৰ মতে, ভগৱানৰ সেই এ মানে আৰাধনা কৰাত কোনো বেয়া নহয়।
উম।
কিন্তু তাতে কিছুমান কথা আহি পৰে ন।
উম।
আমি আমাৰ নিজৰ ধৰণত আমি ভগৱানক আৰাধনা কৰাতো মই বেছি ভাল বুলি মই ভাবো। কাৰণ আমাৰ সংস্কৃতিটো সেইটোৱে, আমি সৰুৰ পৰা যিটো দেখি আহিছো সেইটো ধঙত যাব লাগে, আমি বেলেগৰ এটা পৰম্পৰা ল'ব গ'লে তাত আমাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে।
উম। ৰাতি গোৱা যিহেতু ভালেই লাগে দেই মই ইমান সেইটো বস্তু হেৰি নকৰো, কিন্তু তথাপিও চবে মানুহৰ নিজ নিজৰ নিজৰ এটা অপিনিয়ন থাকে ন সব ক্ষেত্ৰতে অ যিহেতু এইটো বেলেগৰ সংস্ক কৃতি ত আমাৰ মানুহবিলাকে বেছি নিজৰ কৰি লৈছে আওঁ কথাটো সেইটোৱে।
মই এজন মানুহ দেখিছিলো মানে যোৱা বছৰ।
অঁ।
মানুহজনে মানে হেৰিত এ তোমাৰ এই হেৰি এটাতে পানী লৈ আহিছে
উম।
এনেকে মানে ধৰি লৈ পেলাই সেইখনে মানে সি বুলি কি জেগা এটা বুলি কলে নগাওঁ চাইডৰ পৰা জেগাটোৰ নামটো মই পাহৰিলো।
দেওখাল তুমি কৈছিলা সেইটো কথা দেই মোক আগতে এবাৰ, দেওখাল যাম বুলি কৈছিলে।
ৰাতিটো খোজ কাঢ়িছে তাৰপিছত আকৌ দিনটো দুপৰীয়া টাইমলৈকে সি খোজকাঢ়ি আমাৰ জেগাখিনি পাইছেহি। সি যাব দেওশাল, দেওশাললৈ আৰু পঁচিশ কিলোমিটাৰ যাব লাগিব সি।
উম।
সি মানুহটো মানে মই গাড়ী লৈ পেলাই গৈ আছো ঘপককে দেখিছো মই অলপ শ্ল' মানে গাড়ীখন ধীৰে ধীৰে চলাইছো।
উম।
পিছত মই চাইছো মানুহজনক, তেওঁ ৰঙা এসাঁজ পিন্ধি পেলাই এনেকে লৈ হেৰি পাত লৈ পেলাই আহিছে। তেওঁ মানে সেইটোত থ'ব নোৱাৰে তাৰ মানে তেওঁৰ মতে সেইটোত থব নোৱাৰে আৰু
অ থব নোৱাৰে সেইটো বস্তু যৰ পৰা আনিছে মানে জৰলৈ মানে সেই গন্তব্য স্থানতে
গন্তব্য স্থান যাব লাগিব তাৰ পিছত মই দেখিলো দেখি পেলাই মোৰ বেয়াও লাগিছে তাৰপিছত আৰু দুজন দুজন ল'ৰা আহিলে বাইক এ লৈ পেলাই তেওঁলোকো দেখিলে তেওঁলোকেও ৰখিছে বাৰু তাৰপিছত মই ক'লো বোলো আপুনি কলৈকে যাব কৈছে মই আমুকলে যাম দেওশাললৈ যাম তাৰপিছত মই ক'লো বোলো আপুনি দেওশাললৈ যদি যাব এ হা হা ইমান দূৰ দূৰ এতিয়া যাব লাগিব আৰু খালি ভৰিৰে তাকো এই ৰ'দখনত ভৰি পুৰি গৈছে মানুহজনক আক কষ্ট পাইছে মানুহজনে মানে ভালকে মাত দিব পৰা নাই
একদম খালি ভৰিৰে যায় দেই এইবিলাক মানুহে আৱ ভগৱানেও মানে উম মহাদেৱো মানে বহুত শক্তি দিয়ে কিন্তু দেই নিদিয়া নহয় কাৰণ বহুত মানুহৰ এটা আস্থা বুলি ন এটা ডাঙৰ বিশ্বাস যে মই এইটো কাম কৰিছো মানুহে কিবা নহয় কিবা এটা আশা লৈ পেলাইটো যায় ন ভগৱানৰ ওচৰত ভা মানে মানুহে ভাবে যে ইমান খিনি কষ্ট কৰিছো মই মই কিবা এটা ফল পাম ইয়াৰ
উম
সেইকাৰণেটো কয়
তাৰ ওপৰি মানুহজনে খালি ভৰিৰে আকৌ বৰষুণত তিতিলে ৰাতি ত তেনেকে আহিছে গতিকে সেইটো তেওঁ মানে যিটো ডেডিকেশ্যন বুলি কয়
উম
সেইটোক মই তেওঁক এ শ্ৰদ্ধা জনাইছো
উম
আৰু মই তেখেতক এ কৈ দিব নোৱাৰিলো তথাপিও মানে লগৰ যিজন ল'ৰা আহিছিল সেই ল'ৰা দুজনে পানী বটল দিলে তেখেতক পানী দিলে এটা পানী অকমান খাই ললে তাৰ পিছত মই গলো মই যাই পেলাই দোকান চোকান ওচৰত নাছিলে সেইখিনি মানুহজন গৈ আছে তেওঁ খোজ কাঢ়ি কাঢ়ি মই ভাবিলো নাই তেওঁ মোৰ ফালৰ পৰা মই কিবা এটা সহায় কৰি দিব পাৰিব লাগি মই গৈ পেলাই মানে তলত নামি গৈ
উম
দোকানৰ পৰা মই ঔ আৰ এছৰ পেকেট এটা আনি
উম
আকৌ মই ৰাস্তাত গাড়ীখন ৰখাই পেলাই পাৰ হৈ পেলাই মানুহজন আহি পাইছে তেখেতক মই ঔ আৰ এছ টো দিছো যাতে অকণমান তেখেতে শক্তি পাই কিবা এটা
অ অকমান কাৰণ বেলেগতো নাখায় এইবিলাক মানুহে এনেও সেইখিনি সময়ত খোজকাঢ়ি থকা যোৱা সময়ত উম
গৈ থাকিব বুলি কৈছোঁ আৰু
ভালে কৈছা দেই তুমি সেইটো কাম বাৱ
তেওঁলোকৰ যে যেনেকে দিব বিচাৰে তেওঁলোকৰ নিজৰ নিজৰ চিন্ত ধাৰা আছে গতিকে তেখেতে তেনেকে যাব বিচাৰিছে তেনেকে যাব পাৰে সেইটোয়ে মানে যিকোনো এটা সংস্কৃতি ভাল হিচাপে ললে ভাল আৰু তাৰ পজিটিভ ছাইডটো ল'ব লাগে
মানুহ সদায় যিকোনো বস্তুৱে পজিটিভ পজিটিভ চাইডে ল'ব লাগে, নিগেটিভ খিনি মানুহে গ্ৰহণ কৰিব নালাগে। কেতিয়াও।
সেইটোৱে
বাৰু দিয়া হ'ব নহলে
অ দিয়া ঠিক আছে।
উম উম
আা